হেল্ল
অ কি কৰিছা
অ আছো ৰবা মই এই কিবা পিঠা বনাই আছিলো
অ বিহুৰ বতৰটো
উম সেইটো কাৰণে
অ কি পিঠা বনাইছা উম সে ত আমাৰ আৰু ইমান বনাব চনাব নাজানো ন সেইকাৰণে আমাৰ কিনি অনা যাব আৰু সেইয়ে
সেই তেনেকে
উ তাকেটো কিনা পিঠাটো তথাপিও মানে ইমান এটা টেষ্টি নালাগে যোনটো মানে ঘৰত বনোৱাটো লাগে
অ সেইটো এটা বেলেগ টেষ্ট আৰু ইমান দিন পা এনেকে থাকে ত মানে ইমান টেষ্টটো নাপায় ইয়াত
উম কিন্তু ধুনীয়া হয় দেখাত কিন্তু ইমান এটা টেষ্ট নাথাকে সেইটোৱে
সেইটোৱে ঘৰতে বাৰু বনাই তথাপিও ইমান এটা হেই নহয় আৰু
উম পিছে কি পিঠা বনাইছা মানে কেনেকোৱা
এটো এই যে বগা পিঠাৰ মাজত নাৰিকল দি কেনে
অ অ সেইটো পিঠা খাই ভাল লাগে
গুৰ দি কেইখনমান বনাওঁ আৰু চেনি দি কেনে বনাওঁ আৰু কেইখনমান
অ গুুৰ দিয়াটো ইমান ভাল নালাগে মই মানে ইমান গুৰ দিয়াতো ভাল নাপাও চেনি দিয়াতোৱে ভাল লাগে
অ বাকী জানা নাই তুমি বনাব
বাকী মই নাজানো মই অকল হেৰিটো বনাইছো এইটো কি কয় তিলৰ লাৰু টো বনালো মানে লাৰু টো জানো আৰু তিলৰ লাৰু আৰু নাৰিকলৰ লাৰুটো বনাইছো মায়ে এতিয়া টাইম নাপায়তো সেইকাৰণে মাই বনাব পৰা মাই জানে এনে
অ ময়ো বাৰু নাৰিকল লাৰু বস্তু বনোৱা হ'ল এতিয়া গুৰৰ লাৰু আৰু তিল লাৰু বনাব আছে
অ গুৰৰ লাৰুটো কেনেকে বনোৱা পিছে
গু়ৰৰ লাৰুটো এইখিনি গুড়া খিনি ভালকে অলপমান কেঁচা হৈ থাকোতে এনেকে গুৰ খিনি অ অ যোনটো টান হৈ যায় ন সেইটো গুড়া গুড়াখিনি যেনেকে গা গুৰটো মানে উতল আহিব দি, তাতে থালি দিলে হৈ যায় তাৰপিছত, গুড়া কৰি লাডু কৰি তুমি যোনটো চেপ দিয়া তেনেকে।
সেইটো লাৰুটো এনে কি কয় বনাওঁতে বাৰু ভালে লাগে কিন্তু খাব কাৰণে বহুত টাইট হয়, মোৰ মানে ইমান ভাল না
অ কিছুমানৰ কিন্তু বহুত ধুনীয়া মানে অ চফ হৈ থাকে কিছুমান টাইট হৈ যায় বেছি লাগাতকে
উম বনাব নাজানিলে তাইত হয়ে আৰু আমাৰ মায়ে একবাৰ বনাইছিল কিন্ত ত সেইবাৰ অলপ টাইট হ'ল আৰু খাব নোৱাৰিলো
সেইটোৱে
উম হয়তো বাকী আৰু কি কি জানা তুমি
বাকীতো আৰু এই যে কলপাতত দি বনাই যে কলপিঠাটো
অ অ কেনেকে বা মই ইমান নাজানো কোৱাচোন
সেইটোয়ে গুড়াটোত কল ত পকা কল
উম
ভালকে সানি লৈ সেইখিনি মানে কলপাতখনৰ মাজত দি দিলে হ'ল আৰু দি কেনে তুমি এনে ভাব দিলে হৈ যায় তাওয়াত দিব পাৰ বা এনেকে তলত পানী দি কেনে কিবা এ খৰাহি এটাত দি হৈ যায় সেনেকে ফাপতে সিজি যায়
উম জানা মানে তুমি আৰু বহুত পিঠা বনাব
উম অলপ চলপ জানো আৰু
উম এইফালে আমাৰ ইয়াতে হেৰি কি কয় লয়াৰআছাম আপাৰআছাম মানে বহুত ধৰ প্ৰণয় পিঠা বনাই বেলেগ বেলেগ ধৰণৰ নামৰ
অ কিবা বহুত আছে আৰু। আঙুলি পিঠা আছে, জেং পিঠা কিবা -কিবি বহুত আছে উম।
উম। উম সেইটো আঙলি পিঠাটো বা কেনেকে বনাই জানা?
আঙনি পিঠাটো তোমাৰ মই ভালকে বনাই পোৱা নাই বাৰু তথাপি অলপ চলপ জানো আৰু মবাইলত দেখা পাইছিলো।
উম, সেইটো আজিকালি মোবাইলত চাই কিনে বনাব পাৰি দিয়া তথাপি মানে আৰু বেয়া হৈ যায় কেতিয়াবা।
বনোৱাতে বাৰু গুড়াখিনি এ নাই গৰম পানী অলপমান মঠি লৈ, নিমখ অলপমান দি তেনেকে হাত ডাঙলিৰ নিচিনা চেপ দি কিনে গাখীৰখিনি তুমি চেনি কেঁচৰ দিব পাৰা, এনেকে দি কেনে উতল আহি তাৰপিছত পিঠাখিনি ঢালি দিলে হৈ গ'ল।
অ সেইটো।
বেছি টান নহয় বাৰু সেইটো সহজে।
অ।
আৰু আজিকালি এতিয়া গুৱাহাটীত আৰু পিঠা বনাব মানে প্ৰব্লেম মানে কি কয় ঢেঁকী নাথাকে।
অ সেইটোৱে।
ঢেঁকী বিচাৰি বিচাৰি নাপাওঁৱে সেয়ে। মিক্সিত -মিক্সিত বনালে মানে কি হয় এইটো কি ক মিক্সিৰ যোনটো গৰম এটা অ গৰম যোনটো উঠে, সেই গৰমটোদি মানে আঠাটো ভাঙি যায়, আঠাটো ভাঙি জালে তেতিয়া পিঠা নুঠে আৰু।
উম আৰু সেইটো আঠাটোৰ কাৰণে মানে ভালকে পিঠা এখন উঠে আৰু।
অ সেইটো। আকৌ এতিয়া আৰু ক'ত ঢেঁকী পায়, গুৱাহাটী ঢেকি নাপায়ে।
এতিয়া গাঁওৰ ফালে এতিয়া পাই যে ইয়াতে আৰু ক'ত?
উম আমাৰ মায়ো আগতে টাইম থাকোনতে বনাইছিল আৰু এতিয়া ডিউটিত যায় আৰু আগতেটো না আইতাই বনাব মানে এতিয়া নোৱাৰে আৰু কঁকালৰ বিষ। সেয়া পাঁচ কেজি ছয় কেজি চাউল দি পঠাই আৰু সেনেকেই ইমান গোটেই ৰাতিটোটো বনাই থাকে আৰু।
অ এতিয়া আৰু মানে বেছি কামো হৈ গৈছে সেটো মানে টাইমো নাপায়।
উ মানুহ বিলাকৰ টাইমে নাই আজিকালি গুৱাহাটীৰ মানুহ বেছিভাগে আৰু কিনি কাৰণে পিঠা খায় আৰু।
কি আৰু কষ্ট কৰি বনাই থাকিব।
উম ইফালে আৰু ভোগালী মেলাও হয় দিয়াচোন খানাপাৰাত তাৰপিছত
অ তাতেতো গোটেইখিনিয়ে ওলায়। মহ'ৰ দৈ পুৰা গোটেইখিনি থাকে এইবোৰ। তেল পিঠাৰ পৰা
উম মহৰ দৈটো মানে ইয়াৰেটো ইমান ভাল নহয় এই গাঁৱৰ পৰাটো হাতত ভাল আৰু সিহঁতিতোন গাঁৱৰ পৰা অনা বুলিয়ে কয় কিন্তু তাৰ পৰা নানে আৰু আমাৰ আই
অম এম বৰপেটা হৰ বহু যে
উম সৰ্বক
টো মানে বহুত ভাল আৰু।
অ অ আমি মানে এইবাৰ গৈছিলো অ বৰপেটাত হৰ্বগত। তাতে যায় কাৰণে মানে আমি দৈ আৰু ক্ৰীম লৈ আহিছো বহুত ধুনীয়া মানে দৈটো পুৰা গ
অ পানী মিক্স নাথাকে আৰু তাতে।
উম লৈ আহছিলো আইতাতে ঘৰৰ কাৰণে লৈ আহিল তাৰপিছত আমি লৈ আহিলো খালো। ৰাস্তাতে হাহিছো আমি।
উম ভাল লাগে আৰু।
উম সেইটো। বাকী আৰু? তই খাৱাৰ কি প্ৰিপাৰেচন কৰিছা মানে? খাৱা ছাগলী মাংস চাংস মানে খাৱা নে নোখোৱা?
ব্ৰইলাৰ চাহ ব্ৰইলাৰ হাঁহ ছাগলীতটো বাৰু নাখাও। সেইটো সেইকাৰণে কৰা নাযায়।
উ কালি আৰু পিঠা পা ঘৰে ঘৰে মানুহৰ ঘৰে ঘৰে যাই কেনে আৰু চাহৰ লগত এইকেইদিনাৰ
এইকেইদিন সেয়ে আৰু এই তোমাৰ আৰু সেয়ে আৰু পিঠা লাৰু আৰু হেয়
উম তাকেতো উম খাই উম এইকেইদিন খাই খাই আমনি লাগে যাবচোন তাৰপিছত যেতিয়া বিহুতটো যাব তেতিয়া আৰু বহুত খাব মন যায়
অ শেষ হ শেষ হোৱাৰ পিছত মনত পৰে
উম তাকেইেতো
এইকেইদিন আৰু চবৰে ঘৰত থাকে সেইটো কাৰণে দেখি দেখি
উম আমনিলাগে আৰু চবতকে বেছি ভাল লাগে এইটো উম কি আছিল ন কি ক্ৰীম আৰু হেৰি যে ৰবা মনত আহানা ক্ৰীম চিৰা তাৰপিছত আৰু এইটো বাহঁতে দিয়া যে পিঠাটো কি নাম আছিল বা
চুঙা পিঠা
চুঙা পিঠা অ মই মনত আহনিছে চুঙা পিঠাটো কিনমেদি খাই ভাল লাগে হম
আহ চুঙাটো গুড় দিলে বেছি ভাল লাগে আৰু
জুলীয়া গুৰুতটো দিলে ভাল লাগে খায়।
কিছুমানে তো মাংসৰ লগতে ন খাই চুঙা পিঠাটো মানে পিঠা নিচিনা নবনায় আৰু সেইটো চাউলখিনি দিয়ে তাতে অলপমান নিমখ দিয়ে হেনেকে আৰু ভাতৰ লগত খায়।
উম সেইটো তাকে
আমাৰো হেৰি কি কয় তোমালোকৰ দৈ কি কিনি আনে নে ঘৰতে বনাই
দ অলপমান থৈ দিওঁ বাৰু দাৰেক কিনি অনা যায় কেতিয়াবা।
আমাৰ এনে খাব লাগিলে কিনি আনো এতিয়া আৰু বিহু বতৰ আৰু দৈ আগতে আনি কিনে হেৰি কৰি থৈ দিছে পেলাই থৈ পিছে।
তাকে আৰু পানী উঠি যায় ন বনালে কাৰণে বনাব ইচ্ছা নাযায় কিনি আনিলে এতিয়া পুৰা মানে ক্ৰীমটো হৈ থাকে আৰু
খঠ লৈটোহে বেছি ভাল পাওঁ আৰু সেই নৰ্মেলটোতকে
উম মিঠা দৈ টো ভাল লাগে
উম তাকেইেতো বাকী তুমিও বনাই আছা নে আন্টিও বনাই আছ মানে তোমাৰ মায়ে।
উম দুজনীয়ে বনাই আছো আৰু অলপ চলপ মইো বনাও মই সেই তেল পিঠা বনাই আছো।
অ তেল পিঠাটো অ তেল পিঠাটো বনাব নাজানিলে ফুলি যায় আৰু বনাব জানিলে ধুনীয়া পুৰা গুল গুল হৈ যায় ফুলি ফুলি
অ সেইতিয়া মানে মিক্স যোনখিনি মিক্স কৰে সেইখিনি ভাল হ'ব লাগে আৰু তেতিয়া ধুনীয়াকে ফুলে অলপমান উম গুাৰখিনি মানে তুমি যদি ৰাতিয়ে থৈ দিয়া গুড়া খিনি তাৰপিছত তাতে গুড় দি
উম।
ৰাতি এক ৰাতি থৈ দিব লাগে তেতিয়া মানে ধুনীয়া চফ্ট হৈ যায় আৰু আৰু চদা দিব লাগে অলপমান।
অ নহ'লে আৰু এই নুফুলে সৰু সৰু হৈ থাকে।
ধুনীয়াকে ফুলে আৰু চলা দিলে অলপমান।
উম সেইটো
মইতো সেই সেইটো পিঠা ন খাই ভাল পাওঁ চবতকে।
অ সেইটো পিঠা খাই ভাল লাগে গাহীৰ চাহৰ লগত খাই ভাল লাগে আৰু মই আ আৰু তিলৰ লাৰুটো খাই ভাল লাগে তেই তিলৰ লাৰু খাই ভাল পাওঁ।
উ মই মানে ইমান এটা ভাল নাপাওঁ।
মই কিন্তু তিলৰ পিঠাটো খাই ভাল নাপাওঁ। বগা পিঠাটোৰ ভিতৰত যে তিল কয় এতিয়া। সেইটো ভাল নাপাওঁ, নাৰি কলৰটো ভাল পাওঁ।
মৌ তিল আৰু গুড় দিলে ভাল পাওঁ আৰু ভাল লাগে খাই। লাৰুটো ইমান এটা ভাল নাপাওঁ আৰু।
উম আৰু এতিয়া আৰু বৰা চাউন খাব দিয়াচোন। গাখিৰেদি গখদি উম আমাৰ। আজি খালো ৰাতিপুৱা সে খালো।
অ গাঁৱৰ ফালে বাৰু থাকেইটো ইয়াতে আৰু গাঁৱত গলে অনা যায়, ইমান সেনেকা নাথাকে আৰু
অ আমাৰো এই গাঁৱত গৈছিল ককা ককাই আহি লৈ আহিছে তাৰে আছে আৰু
ভাল লাগে ৰাতিপুৱা টাইমত জলপানৰে খাব পাৰি আৰু
কালি আৰু ভালে হ'ব গা চা ধুই কাৰণে আৰু পিঠা খাম তাৰ পিছত ওচৰৰ ঘৰে মাতি আমিও মাতিম।
শুম বিহু টাইম আৰু এইটোৱে ভাল।
হে কৰি থাকিম আৰু
গাঁৱত বাৰু বেছি ভাল লাগে, ইয়াতকে ইয়াতো ইমানো নাই গাঁৱৰ ফালে আৰু চবেই একেলগে খায়।
অ সেইটো গাঁৱতো কিমান বিহু হয় গৰু বিহু কিবা, তাৰপিছত টা বিহু হে হয়।
শুম
গুৱাহাটীত আৰু চবে নিজৰ ৰুমে ৰুমে সোমাই থাকে, গৰুও নাই ছাগলীও নাই সেনেুৱা ধৰণৰ আৰু কিছুমান জাগাত জাতে আছে ভিতৰুৱা জাগাত।
ইয়াতো বাৰু এইখিনিত নাইে, কিছুমান জোগাত আছে আৰু।
উম সেইটো। তথাপিও আৰু মানুহ বিলাকে আৰু টাইমো নথকা হৈছে দিয়াচোন কিনি কিনিয়ে খাই।
সেইটোৱে তথাপিও যে বনাই আৰু অলপ চলপ।
উম সেইটো তাকে। দিয়া তে তুমি বনোৱা।
হুম হুম দিয়া পিছে।
উম দিয়া।